অ' আপোনাৰ নামটো কি?
অ', শুনি পাইছেনে কথাবোৰ?
অ পাইছো দিয়ক আপোনাৰ নামটো কি।
মোৰ নামটো নিচা ৰাণী হয়।
অ', বাকী খবৰ খবৰ পাতি ভাল আছে ন?
অ আছে আছে কি কৰিছে আপুনি।
মই আছো দিয়ক এই অলপ মানে ব্যৱসায় এয়া চলি আছিল। প্ৰক্ৰিয়াকৰণ।
তোৰ ব্যৱসায় আছে ন।
অ ব্যৱসায় আছে আপোনাৰ মোৰ পাট মুগা কাপোৰৰ ব্যৱসায় আছে।
অ হয়, হয় মানে ক'ত হয় শুৱালকুছিতে নহয় ঘৰটো আপোনাৰ।
অ, অ, শুৱালকুছি আপোনাৰ কেয়ট পৰা বুলি কয় এইখিনি।
হয় হয় মানে শুৱালকুছিটো পাটৰ কাপোৰৰ কাৰণে বিখ্যাত ন?
অ বাটৰ কাপোৰ কাৰণে বিখ্যাত আপোনাৰ মানে হা কি কৈছে?
মানে আপোনালোকৰ তাঁতশাল ঘৰতে আছে নে?
আছে আমাৰ ফেক্টৰী আছে।
অ', হয় হয় মানে আমি গ'লে পাম মানে।
অ পাব পাব নিশ্চয় আপুনি এদিন মোক এ, যোগাযোগ কৰি পেলাই আহিব।
হয় হয় হয়।
আমাৰ দোকানৰ পৰাই কিনিব পাৰিব আপুনি আমাৰ নিজৰ দোকান আছে।
অ দোকানখন ক'ত আছে
দোকানখন আপোনাৰ ইয়াতে মেইন শুৱালকুছি টাউনতে আছে
অ', মানে আপোনাৰ যোগাযোগ কৰিলে আপুনি এ, আহিব পাৰিব আৰু।
অ', অ', আমাৰ অ', আমাৰ বা গোটেইখিনি ঘৰ ঘৰ ঘৰলৈ দি দি অহাও হয় কাপোৰ।
হয় হয় এনেকোৱাই ব্যৱস্থা
অ অ এনেকুৱা ব্যৱস্থাও আছে আমাৰ আপুনি যি ভাল লাগে আমাৰ অ', আমাৰ সামাজ সামাজিক মাধ্যমত চাব পাৰি। ফটো মানে আপোনাৰ ফটোবোৰ আছে যাতে চাব পাৰে অ', অ', আছে। আছে অ
অ', অ', মোক দি দিব আপুনি এইটো মই চাম বাৰু।
অ', মই আপোনাক দি দিম আপুনি চাই ল'ব বাকী আপোনাৰ মানে কেনেকুৱা ধৰণৰ বা ভাল লাগে অলপ জানিলে ভাল লাগিল হয়। হেল্ল' হেল্ল' হেল্ল'